হেল্ল' হেল্ল'
হেল্ল, আহ শুনিছো, তুমি শুনিছা? তুমি শুনিছানে? হেল্ল' হেল, অ এয়া ঘৰৰ ঘৰৰ কামকে অলপ কৰি আছো, তুমি?
মই এয়া, হা হাঁহক দানা দিব গৈছিলোঁ যে ই, মানুহজনে, লগতে গৈছিলো, গৈ পেলাই এয়া ঘৰটো সাৰি
অ অ, কেইটা হাঁহ আছে নো তোমাৰ লগোকৰ এতিয়া
এতিয়া এইটি থ্ৰী তা মান আছে।
অ এইত্রি থ্ৰী হাৰটো যাতে, যথেষ্ট দানা পানীৰ খৰচ হয় দিয়া। অ এইতি থ্ৰী হাহ হলে আৰু
উম খুৱাই থাকিব লগা হয় যে।
অ সুকীয়াকে আৰু দানা বনাই খাব পৰা যায়, বুজিছা।
অ কি, সেয়া বোলে খালে হেনো বেছি আৰু ভোকহে লাগে।
বেছি ভোক লাগে, কিন্তু সোনকালে ডাঙৰ হয়।
উম, নহয় এতিয়া মানে কি জানা। লোকেলে
লোকেলে।
অ আমাৰ এতিয়া মানে কি ডাঙৰ হোৱা মানে?
পেকেট কিবা এটা বুলি কৈ ল বাপককে হেৰি অ
পেকেট পেকেটটো পেকেট মানে কি হেৰিতটো আৰু তোমাৰ কিনা দানাতো।
নহয় নহয় হাঁহটো নামে কিবা এটা এই পেকেট কিবা এটা বুলি কয় ৰব আমাৰ ঘৰত আননা ক এটা ভাই দিয়ে বহুত ওখ ডাঙৰ যে হয়।
অ গম নাপাও তেন্তে সেইটো কথা কিন্তু হেৰি আমাৰ এতিয়া মানে কি বেছি ডাঙৰ, গ আমাৰ যদি একেৰাহে বোলে একেলগে যদি বেচিম বুলি ভবা হয় তেতিয়া বেলেগ কথা আমি তেনেকে ভবা নাই যে।
অ।
সেইকাৰণে মানে ধৰা একে ইমান ডাঙৰ হ'ব লাগে লগত
অ ইমান ইমান ইমান যে খুৱাব লাগিব সেইটো কথা নহয়।
নহয় নহয় ইমান ডাঙৰ হব লাগিব বুলি কথা নাই মানে, অ সেইটোৱে।
তাকে উম ভালে হৈছে।
উম।
কমকে বুলিহে ভাবিছো বিশ ত্ৰিশট মান আছে, আজিহে গম পাইছো আশীটা আছে বুলি।
উম আৰু হেৰিও যে তোমাৰ গনাও হোৱা নাই বাৰু।
উম উম কৰ পৰা আনিছিলা নো?
মৰিগাঁওৰ পৰা
মৰিগাঁৱৰ পৰা উম কিমানকৈ লৈছোঁ তোমালোকৰ এটা এটা পোৱালিত।
ত্ৰিশ টকাকে নেকি? পঞ্চল্লিশ হবলা।
অ। অ অ অ আমাৰ এই ভাইটিয়ে যি যি কেইটা মানে আনিছে, সেইকেইটা এটাত আশী টকাকে লয় বুজিছা।
আশী টকাকে উম। এইটো আমাৰ এইটো লোকেলটোৱে মানে।
লোকেল নহয় সেইটো কিবা এটা বুলে কৈ ৰবা কী। পেকেট কিবা এটা কয় ৰব হাঁহটো মানে বেলেগ বুইছা। অ তোমালোকো লোকেল উম উম উম।
এতিয়া আমি একেলগে বেচা কথা ভাবা নাই যে, সেইকাৰণে ইমান ডাঙৰ নহাব লাগিব বুলিও কথা নাই উম।
কথা নাই অ নৰৰ্মেলিকে মানে পুহিছা আৰু ন? যি মানুহে একেলগে এইটো চাম এইটো চামটো বিক্ৰী কৰি, আৰু নতুন চাম এটা আ পুহিম তেনেকে কৰিলে মানে দানা পানী খোৱাই সোনকালে ডাঙৰ কৰে আৰু। উম
আৰু এতিয়া আমাৰ একেলগে দি দিয়া একেলগে দি দিলে কি হব পইচাটো একেলগে আহিব হয়। কিবা এটা তেতিয়া অকণ লাভ হ'ব কিন্তু সেইকেইটা পইচা হাতত থাকিলে পইচা এনেও খৰচ হৈ যায়।
হাতত পইচা নাথাকে নহয় আকৌ।
কাৰণে এতিয়া লোকচান হৈছে লোকচান হয় যদিও খোৱাই খাই খুৱাই পেলাই। চ হয় যদিও তোমাৰ মাজৰ সময়ত কিবা এটা হলে বেচিলে সেইটো অকণ ভাল হব আমাৰ কাৰণে
অ অ অ সেইটোৱে দাচোন বাৰু এইকেইটাকে হেৰি কৰি থাকা পুহি থাকা। তাকে কি কৰো বোলো।
আহিবা সন্ধিয়া সময়ত আমি চাৰিআলী পা পুটকে আহোগৈ
অ যোৱা হ'ব দিয়া যাম দিয়া এপাক
আমাৰ বেছি সময় নালাগে এ মোৰ এই পেন্ট এটা মানে ইয়া তোমাৰ অলপ ঢিলা হৈছে
অ
চিলা চিলনীটো বোলো মানে ঢিলা টান কৰি আনো অকণ
অ অ চুইজাৰ পেণ্ট নে
এই প্লাজু
অ অ প্লাজো হেৰি মই গোটৰ কাম আজৰি হৈছে আৰু এগৰাকী আহিছে এগৰাকী কৰি ললে ফ্ৰি আৰু তেতিয়া যাব পাৰিম
অ এতিয়া সেই আজি কি দিনটো গোটৰ কামে কৰি আছা নি
দিনতো গোটৰ কাম তুমি অথনি দেখিয়ে গৈছা কৰিয়ে আছো বাৰটা বজাত মাত্ৰ ভাত কেইটা খাব পাৰিছো আৰু
উম উম উম
দছ তাৰিখৰ আগত শেষ কৰি দিব দিছে যে
অ
তাকে
চাহ তাহ খোৱা নি
কচিং ক্লাছ চাহ খুৱাই অ খালো ৰ'বা চাহ মাজতে বিয়তি কৰি চাহ অলপ খাই ল'লো বাৰু
উম ভালে কৰিছা বেক থেন লাগে নহয় বেক থেন লাগে নহয় ভালে কৰিছা
অ লাগে লাগে লাগে
ন
তা চাহ খিনি খাই শেষো হৈছে আহিও পাইছে মানুহ
অ
তাৰ পিছত কচিং ক্লাছ যে মই আঠটা পা দুটা লৈ বুলি ভাবিছিলো
উম ময়ও ভাবিছিলো প্ৰথমতে তেনুকা ষ্টুডেন্ট বেছি নহয় যে ষ্টুডেণ্ট বেছি নহয় যে পঁচিশ জন মান হৈছেহে
অ উম উম উম
পিছতে যদি পিছলে যদি বাঢ়ি গলে যদি কিবা কৰে সেটো নাজানো এতিয়া বৰ্তমান তোমাৰ এঘাৰটালকে হব
অ অ অ আমাৰ স্কুলৰ হৈছে চাগে সৰহখিনি
অহ স্কুলৰে বাহিৰৰ দেখা নাই বাৰু এতিয়ালেকে অ কোনোবা কোনোবা কি হৈছে জানো স্কুলৰো কোনোবা কোনোবা ধৰা বলৈ গৈছে গৰম বন্ধ বুলি দুদিন মান পিছত আহিব এনেকুৱা মানে দুদিনমান পিছত আহিব
বছৰৰ গৰম বন্ধ এটাই পায় আৰু বহুতে সেই তেতিয়াই ফুৰিব যাম বুলি থাকে যিহেতু
উম
সেইটোতো হয় আগতে যোৱা নে নোযোৱা মামাহতৰ ঘৰত গৰম বন্ধ পালে
কত নাযাও অ প্ৰথম প্ৰথম আৰু সেইটোয়ে থাকে গৰমৰ বন্ধ মামাহতৰ ঘৰত
মামা ঘৰত ওচৰ হলেও দূৰ হলেও সেইটোৱে ৰ'ব
প্ৰথম প্ৰথম সেইটোৱে মনলে আহে গৰম বন্ধত মামা হঁতৰ ঘৰলৈ যাম।
সেইটোৱে আগতে আমিওঁ, কোনচোন আহিলে গৰম বন্ধত যাম দেই আলহী খাব। আমাৰ গজাগি- জাগীৰোড যে জাগীৰোড অলপ আগত পলাশগুৰি বুলি কয় নেলি পলাশগুৰি।
তাতে।
উম',।
জোয়াবা মাটি আছে, তাতে তোমাৰ গোপাল কৃষ্ণ চাহ বাগিচা আছে নহয় তাতে। বুজিছা? আ' আমাৰ ঘৰৰ ওচৰতে গো গোপাল কৃষ্ণ চাহ বাগিচা আছে নহয়। তোমাৰ জাল দলং আছে, জোলনা দলং বুলি কয় আৰু সেই এখন জুলনা দৰে এডাল এডাল শিকলি।
উম', হেৰি নহয় এই গৰম বন্ধ গৰম বন্ধ বন্ধৰ মাজতে, এদিন মিলাই কৈ পেলে আমি কবালৈ যাওঁ দিয়া।
অ', তাকেতো।
আহিলেহে কথাটো পাতিবলে ভাল। হয়', ইমান ভাল জেগা অকমান এনে ধাৰা দিনতয়াকে হওঁক। অ', দিন দিয়াকে গৈ মেলি কবাত অ', দিনদিয়াকে গৈ মেলি কৰ'ৰবাত কিবা এটা খাই মেলি
খাই মেলি গুচি আহিম। ভালো লাগিব অলপ এনজয় হ'ল আৰু গৰম বন্ধ বুলি।
চাহ সদাই নাথাকেই, তথাপিতো তেনেকেই কেতিয়াবা মনতটো মিলাব লগা হ'ল উম',।
তাৰ মাজতে আৰু। হেৰি গোপাল কৃষ্ণ চাহ বাগিচা ফালে যাব পাৰিম?
অ', অ',। হ'ব সেইফালকে ওলাবা তেন্তে অ' সেইফেনে ওলাবা তেন্তে।
তুমি কচিং ক্লাছৰ পৰা এদিন ফ্ৰী হয় ল'বা, কৰি পেলাই আৰু
উম', প্লেনটো কৰিবা, মই তেতিয়া হলে মানে ক'ব পাৰা যাব আৰু।
অ', অ', অ', অ',। তাকে যাম দিয়া এদিন।
এয়া আকৌ এই মাজতে তুনি জন আছিলে ব্ৰহ্মপুত্ৰ পাৰলৈ যাম বুলি, আছিলে মাজে মাজে যাওঁ বুলি। মানুহজনক কৈছো নহয়, কৈছে অ' পাৰি বোলে তেনেকে অ'।
মানুহজনে কৈছে অকণমান ৰ'দটো কমক।
অ', সেই অলপ ঠাণ্ডা ঠাণ্ডা হ'ব লাগিব, একেইদিন- এইকেইদিন নহয়।
অকমান ঠাণ্ডা অ', এইকেদিন গৰম ব্ৰহ্মপুত্ৰ পাৰত বালি যে এনেওঁ গৰম লাগে।
অ', সেইটোৱে। মই সন্ধিয়া ৰাতিওঁ
অকমান ঠাণ্ডা পৰক যাম দিয়া। ভাল দিন এটা চাই, আজিৰ দিনটো আকৌ ইমান গৰম নাই। গৰম আছে যদি বতাহজাক বলিছে আৰু অলপ মাজতে ডাৱৰীয়া কৰি ডাৱৰীয়া হৈ যায় যে।
উম',।
ভাল লাগিছে থাকি।
বতৰটো অকমান ঠাণ্ডা উম
অ এই গছৰ তলতে তাতে যে দেখি গৈছিলা। সেই তাত
এতিয়াও বৰষুণ আহিবও পাৰে ৰাতিলৈ ঠিক নাই।
অ এজাক মান আহিব চাগে।
আৰু দিলেওঁ যে দপ দপকে দিব লাগে কি আহে। দপ দপকে দিব লাগে বোলো তেতিয়াহে ভাল লাগে।
মানুহ বিলাকে খেতি অ খেতি পথাৰো কৰিব পৰা নাই নহয়। ধানৰ হেৰি কাৰণে পানীৰ কাৰণে, খেতি পথাৰতো ভাল খেতি পথাৰটো লাগিব পৰা নাই নহয় পানীৰ কাৰণে।
অ'
হেৰি হ'ব বৰষুণ এজাক ডাঙৰকে দপদপিয়াকৈ দুজাক মান পৰি দিয়া হয়
উম
উ ভাল হ'ল হয় আৰু, ঠাণ্ডাও লাগিল হয় অকমান।
উম।
ধূলি ধূলি বালিবলাকো কমিল হয়। উ
নহয় মানুহ বমাৰ হৈ গৈছেগে এইটো।
উম হৈছে আকৌ।
উম।
মোৰে সেইকেইদিন এইকেইটা গ সেইকেইদিন কিমান তাপ তাপতে মোৰ দাঁতৰ বিষ এতিয়া অলপ তেওঁ শান্তি পাইছো আৰু।
পাইছা অ। এ নাই দাঁতৰ বিষত জ্বলাই মূৰত লাগেগে।
যোনে হৈছে সি বুজি পায় আৰু।
সেইটোৱে হোৱা মানুহে জানে।
সেইটোৱে নোহোৱা বিলাকে বুজি নাপ
নোযোৱা নোহোৱা বিলাকে আৰু নিজৰ যেতিয়া হয় তেতিয়া বুজি পায়। যিকোনো বস্তুৱে অকল এইটো টো বুলি নহয়, প্ৰত্যেয়কটো বেমাৰেই মানুহ যেতিয়া নিজৰ হয় তেতিয়া বুজি পায়।
অ যিকোনো সমস্যাই আৰু।
উম।
সেয়াই নিজে চাই চিতি চলিব লাগে আৰু ন।
অ' দিয়া আহিবা নহ'লে
অ' দিয়া হ'ব দিয়া নহ'লে উম।